নমস্কাৰ নমস্কাৰ কি খবৰ।
এওঁ বহুত ভাল।
বহুত ভাল।
অ আজি মানে মোৰ দিনতটো বহুত ভাল গৈছেহি। কাৰণে। আপোনাৰ ভালনে আপোনাৰ ভালনে নাই?
ভালে কিন্তু বহুত ব্যস্ততাৰ মাজতে মানে আছো আৰু ব্যস্ত পুৰা। অলমানো অলমানো মানে আৰাম পোৱা নাই।
এই দুপৰীয়াও আপুনি কামেই কৰি আছে।
কামে কৰি থাকিব লাগে।
তাকেইতো। ভাত খাইছা নে নাই।
ভাত খাইছো বা আলহী আহিছিল মানে। তাকে কৰিলো মানে অলপমান। মানে আলহী আহিলেও মানে বেলেগ আলহী নহয় ঘৰৰ আলহীয়ে হয়। লে আৰু। হেই কুকুৰটো আমাৰ কুকুৰটো বৰ চিঞৰি আছে ৰবা।
অ আপোনালোকৰো কোন আছে।
এই সি গুচাই দিয়াচোন হ কি কৈছা-
আপোনালোকৰ বোৰো পোহনীয়া কুকুৰ আছে।
অ পুৰনিৰ ঘৰ আমাৰ কুকুৰটোৰ, নাম কি জানে
কি বা ককচোন-
চালো চালো- কিন্তু ছোৱালী দেই কিন্তু নামটো লৰা দে চালো আমাৰ মানে আগৰ আগৰ- এটা মানে কুকুৰ আছিল তাৰ নাম আছিল। অ সেই তাত মানে একে দুই হয়।
বা আজিকালি আৰু কি ল'ৰা ছোৱালী নামবোৰ একেই থাকে চবৰে।
অ, থিকেই থাকে ল'ৰা ছোৱালী কি অ কুকুৰৰ লগত আৰু কি বেলেগ যিমাৰো
অ আজিকালি মানুহৰ নামো এনেকুৱাই আৰু কি ল'ৰা কি ছোৱ কি? পাতটাই নাই
উম তাই দিয়া। তুমি এতিয়া কি কৰি আছা
আছো দুপৰীয়া শুই আছো
শুই আছা শুই শুই মোবাইল চাই আছা মানে। আহ শুনিছানে অ শুনিছানে। শুনাই নাই শুনা নাইচোন আছা না তুমি-